হেল্ল' আহ শুনিছে? অ শুনাই পাইছো শুনাই পাইছো আহ মোৰো শুনিছে নহ? মই আপোনাৰ হেৰি এই অ পানী অকন খাইছিলো।
অ, পানী খাই আছে
হয়, পানী খাই আছিলো হয় আপুনি
মই ভাত খাই উঠি বহিছো হে জাষ্ট। খবৰ খাতি কওকচোন আপোনাৰ।
খবৰ খাতি ঠিকেই চলি আছে। কিন্তু, অকমান ই জেগা এটা যাব লগা হৈ আছে আৰু এনেকে অহা যোৱা কৰি থকা হৈছে। এই আপোনাৰ এই ওচৰতে মানে ওচৰে মানে এই এনেকে ৰাজহুৱাকে আ উম, মানে ধৰি লওক অলপ মিটিং চিটিং এ মানে হেৰি কৰা হয়। এটা ৰাজহুৱা কামৰ দৰে।
আচ্ছা আপুনি মানে যুৱ সংঘৰ মানুহৰ লগত সোমাই আছে নেকি গাঁৱৰ ভিথি
হয়-হয়-হয়। উম, তেনেকুৱাই-তেনেকুৱাই কব পাৰি। মানে কি হয় বিশেষকে আমাৰ এই ৰাস্তা পদূলিবোৰ চোৱা হয় মানে। হয়।
আচ্ছা ৰাস্তা পদূলি বিলাক নেকি অকল ৰাস্তা পদূলি বিলাকে চোৱা হয় নাই-নাই বা বেলেগতো চোৱা হয় আৰু গাঁৱৰ৷
অ, মানে যদি চাই ন এতিয়া বৰ্তমান যদি হিচাপে যদি ক ৰাস্তাবোৰ আজিকালি গম পায়েই আৰু কিন্তু অসুবিধাৰ সন্মুখীন হ'ব লগা।
উম।
আহ ত ততে লিকালি মানে দুইিন বনাই থলো দু খানি আকৌ বেয়া হৈ যে এনেকুৱা হৈছে মানে। ইমান আহ উন্নত
উম।
আহিলে বাৰ বিয় হয় কি ক আৰু। ঠায়ে ঠায়ে মানে গোটেই গাত-চাত হৈ গৈছে উম।
উম, গাঁৱৰ ৰাস্তা যে গাঁৱৰ ৰাস্তা বিলাক তেনেকুৱাই আৰু। এতিয়া বৰষুণ এজাক দিলে পটককে বোকা হৈ যায় ন। ত, ভাল কাম কৰিছে আপোনালোকে আপোনালোকৰ এইটো যোনটো গোট বুলিয়ে ক'ব লাগিব গোট মানে হেৰি আৰু অ' গাঁৱৰ যোনটো মানে সংগঠনৰ, গাঁৱৰ যোনটো সংগঠন সমাজ মানে গাঁওখনৰ উন্নতিৰ বাবে যোনখিনি কাম কৰে যেনেকে ভি ডি বি পাৰ্টি। ভিলজ ডেভলপমেন্ট পাৰ্টি মানে এ বস্তুতটো বহুত খিনি মানে উ এ সমস্যা সমাধান কৰাত মানে বহুত সহায় হয় মানে এনেকুৱা এ তাত যদি পাৰ্টিত। থাকে গাঁওখনত এতিয়া ধৰি লওঁক আপোনাৰ এই ৰাস্তা বিলাকত সৰু, সৰু গাতবোৰ হয় গতবোৰত আপোনাৰ যিহেতু মাটি ৰাস্তা আছে ন গাঁৱৰ আপোনাৰ
হয়।
নহয় ন' ত তেনেকোৱা ৰাস্তা বিলাকত যেতিয়া বৰষুণ এজাক দিব তাত পানী জমা হয় ত' সেই পানীখিনি চাফা কৰিবলে মানে পানী খিনি আঁতৰাবলে এটা নলা কাটি থৈ অহাটো সেইটো সেইবোৰ এটা সৰু সুৰা কাম ন। সেইবিলাক এনেকুৱা গাঁৱৰ যোনবিলাক যুৱক, যুৱক আছে যুৱকে গৈ তেনেকুৱা কাম বিলাকত যেতিয়া আগভাগ ল'বগে তেতিয়া মানে গাঁওখনৰ অ, অকমান মানে উন্নতি হোৱা দেখা যায় আৰু হয়নে নহয়?
হয়, ঠিকেই কৈছে মানে কি হৈছে আজিকালি আপোনাৰ আপুনি মানে ভালকৈ যাব নোৱাৰি আপুনি বাইক খন বা স্কুটি খন বা যিয়ে লৈ যায় কৈচোন নহয়, আপোনাৰ যদি সময় লাগে যদি এনেই দুই কিলোমিটাৰ যাবলৈ তিনি, মিনিট বা চাৰি মিনিট বা পাঁচ মিনিট টা। তোমাৰ সেইকণ সময় আপোনাৰ লাগিবগে দহ, পোন্ধৰ মিনিটকৈ বেছি। মানে কেতিয়াবা কি হয় অ' পেচেণ্টবোৰ নিব লগা হয় ন'। বা বেমাৰী মানুহবোৰতো ৰোগীবোৰতো নিওঁতেতো কিমান অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। মানে। এ মানে আমাৰ এইটো যোনটো সংগঠনটো খোলা নাছিলে। কি মানে এতিয়া বেছি দিন হোৱা নাই আপোনাৰ এস এপ্তাহ মানেই হৈছে মানে কাৰণ মানে আপোনাৰ এই প্ৰায় দহ দিনৰ আগতে মানে। কি হ'ল এই আমাৰ গাঁৱতে মানে মানুহ এজন ঢুকাই গ'ল এনেকে মানে ৰাস্তাৰ কাৰণে। মানে অলপ মানে অসুবিধা হৈ আছিলে। বেমাৰত তাৰপৰা নিব লওঁতে মানে। এম্বুলেঞ্চখন আহিব লোৱাৰে মানে এক চকা ফচি গুচি গ'ল মানে আপোনাৰ ৰাস্তা হেৰিয়তে। সেইটো কাৰণে মানে যাব নোৱাৰিলে আৰু তেনেক্ষেত্ৰত মানে মৱি গুচি গ'ল। উপায় নাই আৰু ঢুকাই গ'ল আৰু এইবিলাক বহুত চিন্তা কৰি মেলি এতিয়া। সেইবোৰকে মানে চব উঠি আহিছে আৰু এতিয়া।
সেই কথাটো উ শুনি অকমান উ মানে বেয়া লাগি গৈছে এনেকোৱা থাকে হ'ব নালাগেতো। নতুন পেচেণ্ট নিবলৈ অহাৰ ৰা তাতোটো এটলিষ্ট অ' অকমান অ'। সহায় গাঁৱৰ মানুহ খিনিয়ে সহায় কৰি দিব লাগে আৰু নহয় জানো? এতিয়া আপোনালোক বহুত ভাল কাম কৰিছে সেইটো চাবলে গ'লে যিহেতু আপোনালোকে ৰা ৰাস্তা পদূলি বিলাক মেৰামতি কৰিছে গাঁৱৰ চৰকাৰে যোনটো সাহায্য দিছে। দিছে বা নিদিছে চৰকাৰেটো চোৱা নাই সেইটো কাৰণেও প্ৰব্লেম হৈছে। চৰকাৰে প্ৰথম প্ৰথম এনেকুৱা ধৰণৰ ৰাস্তা বিলাকত বেছি গুৰুত্ব দিব লগীয়া হয় ল লাগে মানে হাইৱেত হাইৱেতটোতো বনাইছে এইটো অ ইমান হেৰী বুলি কোৱা নাই। নাই বনোৱা বুলিও কোৱা নাই। বনাইছে দেখিছো আমিও দেখছো ইাইৱেত ধুনীয়া ধুনীয়া ডিভাইডাৰ চিভাইডাৰ দি মেলি চব জেগা আজিকালি উন্নত কৰিছে কিন্তু যোনবিলাক গাঁৱৰ একেবাৰে ভিতৰুৱা জেগা
উম
সেইবিলাক জেগাৰ প্ৰতি কিবা এ তেনেকোৱা ৰাস্তা বনোৱাৰ প্ৰতি কিবা গুৰুত্ব দিয়াৰ দেখি পাইছেনে বাৰু এনেকোৱাতো বহুত কম দিছে গুৰুত্ব যোনটোত আজি আজিৰ দিনত এতিয়া আপোনাৰক আৰ গাঁৱৰ ৰাস্তাটো যেনেুৱা এতিয়া মোৰ ঘৰৰ আগৰ ৰাস্তাটোতো তেনেকুৱাই মোৰ ঘৰৰ ৰাস্তাটো মই আপোনাৰ নিজে এতিয়া বাইকখন লৈ পেলাই যদি ওলাই যাব বিচাৰো বাহিৰলে গোটেই বোকা লাগিব শ্লিপ মাৰিব বৰষুণ দিলে আৰু আৰু য যাৰ কিঘৰ যোনখন ঘৰৰ মানুহত গাড়ী আছে সিহঁতেৰ আৰু ৰাস্তাটো আৰু যিমান বেয়া মানে অলৰেডি যিমান বেয়া তাতকে বেছি বেয়া হৈ যায় গোটেই খাল হয় বোকা নদ দোঙা কেইটাত পানী জমা হৈ থাকে তেতিয়া মোৰ এজন সমাজৰ এজন ভাল নাগৰিক হিচাপে মই কি কৰিব পাৰো আমাৰ সংগঠন মানে আমাৰ যোনটো পাৰ্টি আছে আমি কি কৰিব পাৰো আমি গৈ কিনি সেই দোঙা বিলাকত যোনবোৰ পানী জমা হৈছে সেইবোৰ আমি অলপ নলাটো কাটি দিব পাৰো তাততো পইচাৰ কোনো দৰকাৰ নাই কোৰ খন লৈ নিজে ওাই যাব পাৰি নহয়
হয়
অ এ আৰু যোনবিলাক ৰাস্তাত বোকা আছে বেছি বোকা আছে সেইকেইটা আমি চাইডৰ ৰত অলপ মাতি আনি পেলাই আহ কোৰখনে চবৰে চবৰে মাতি আনি আনি পেলাই যদি গাত কেইটাত অলপ দি দিও‌ বা ওপৰত দি দিওঁ সেইবিলাক হৈছে নিজৰ মানে কৰ্তব্য কৰ্তব্য মানে কৰণীয় যোনবিলাক কাম সেইবিলাক কৰি পেলাই আমি মানে আহ নিজৰ লগতে আমি আমাৰ গাও নৰ উন্নতি কৰিব পাৰো হয় নেহ আমাৰো আমাৰ নিজৰো উন্নতি হ'ব কিয় হ'ব আমি সিফালে যে গৈছো অহা যোৱা কৰিছো আমাৰো বাইকখন লৈ যাবলৈ বা গাড়ীখন উলিয়াই আনিবলৈ বা চাইকেল খনে লৈ যাবলে আমি বা খোজ কাঢ়ি যাবলে আমাৰ সুবিধা হব নে নহয় সেই সুবিধাটো আমি নিজে নিজৰতো কৰি ল'ব লাগিব যিহেতু চৰকাৰে নাই চোৱা যদি নিজৰ সুবিধা আমি চৰকাৰৰ কাৰণে চব কথাতে এ অপেক্ষা কৰি ৰখি থাকিব নোৱাৰো নহয়
অ সেইটো আমি আচলতে কৰি দেখুৱাব লাগিব মানে দেখুৱাই দিব লাগিব যে ইয়াত এইটো প্ৰব্লেম হৈ আছে আৰু এইটো মানে কিছুমান কামো কৰিম বুলি কলে নিজেও কৰিব পাৰি মানে এতিয়া কি হয় মানুহবোৰে কি হয় দেখি দেখিব কিন্তু মানে এ হ'ব এইটো চৰকাৰী কাম চৰকাৰী কৰি থাকিব এনেকা ভাবে কিন্তু বস্তুটো মানে নিজে যে কৰি দিব লাগে সেইটো মানে কেতিয়াও নাভাবে মানে এনেকুৱা এটা মো চিটোৱেচন হৈ গৈছে মই লগৰ এজনি লগতে গৈ আছিলোঁ দেই বাইকতে গৈছিলো আপোনাৰ কি হয় ৰাস্তাটো গম নাপাওঁ দেই মানে পানী জমা হৈ আছে আমি ভাবিলো এইটো চাগে যাচ এপিনে পানী জমা হৈ আছে বিশ্বাস কৰক বাইকখন অ জাষ্ট সোমাই দিলো এটা গাত হে হে মানে
সেইটোৱে এইটো এটা বহুত ডাঙৰ প্ৰব্লেম
প্ৰব্লেম মানে কৈছো নহয় এইটো প্ৰায়বিলাকৰ লগতে হয় চাগে দেই মানে ভাল মানে কিবাকে পৱা বাচিলো মানে আৰু অলপ যদি গুচি যোৱা হেতেন ন' ভাল অঘটন ঘটিবলৈ আছিলে মানে। তেতিয়াই ভাবিছোঁ এইকণত যোনখিনি মানুহ আছে এইকাৰণে অলপ কিবা এটা হ'লে বা ৰোড চাইন এটা হলেও বা কিবা এটা হ'লেও দি থব লাগে। এনেকেতো কিমান মানুহ আহা যোৱা কৰি আছে।
উম, মানুহ বিলাকে ইমান গুৰুত্ব নিদিয়ে মানে কথাবিলাক বুজিছে? আ উম, মানে অকল নিজৰটোহে চিনি পায় এতিয়া বেলেগে যদি বেলেগৰ নিচ ত'হৈছে সেই বস্তুটো ইমান মানে গুৰুত্ব নিদিয়ে ইমান চিন্তাত নকৰে- নকৰে নাৰাখে। ত' সেইকাৰণে অলপ প্ৰব্লেম হয়।
প্ৰব্লেম মানে আজিকালি আপুনি নিউজটো চাব নোৱাৰে অল অকল ৰোড এক্সিডেণ্ট। আপুনি যিমানে যি নাচাব ৰোড এক্সিডেণ্ট আহ প্ৰায়ে হৈ থাকে। চাগে আজিকালিতো পৰিমাণটো আৰু বেয়া কিমান পাৰ্চেণ্ট বাঢ়িছে মই নাজানো বাৰু আপুনি জানে যদি
উম, হম, মইয়ো এইটো ইমান পাৰ্চেন্টিচটো ইমান মনত ৰখা নাই আৰু। দাদাৰো ইমান ৰখা নাই কিন্তু গম পাইছোঁ আৰু বাঢ়িছে যে ৰ'দ এক্সি দেণ্ট বিলাক বহুত বেছিকে ৰাস্তা বেয়া কাৰণে হৈছে ন' এইবিলাক।
অনলি আস্তা আৰু মানে কি হ'ল আৰু কিছুমানো মানে যোনটো আমাৰ আহ মানুহবোৰৰ মানে প্ৰায়বিলাক যোনটো ড্ৰাইভিং কৰা যোনটো মেণ্টেলিটি সেইটো একেবাৰে নন চেনচ বুলি ক'ব পাৰি! ! ! ! ! মানে কি হয় অকল বিড কৰিব বিচাৰে মই তোতকে আগত যাম - মই তোতকে আগত যাম বা অ, সেইটোৱে মানে হে চেলেঞ্জ কৰে হয়। মানে এই বস্তুটো বহুত বেয়া কাৰণ এইটো চাব গ'লে ৰাস্তাত অকল অ, মানুহ বুলিয়ে নহয় ৰাস্তাত অ, গাড়ী পাতিবোৰ লগতে সামৰি যাব লাগিব। ৰাস্তা বুলি কোৱা লগে -লগে কাৰণ ৰাস্ত সুধা ৰাস্তাটো একো -একো কাম নাই যদি তাত গাড়ী বাহন নাযায় গাড়ী বাহন য গোৱা পিছতহে আমি ক'ব পাৰিম যে ৰাস্তাটো কমপ্লিট হৈ আছে নহলেতো একো কামেই নাই ৰাস্তাত থকা। আৰু বনাইছেতো তাকো যান- বাহন যাবলে। উম, সেইটোৱে যান- বাহনো আহিব তাত।
উম, মানে মেইন- মেইনলি সেইটোৱে যান- বাহনৰ কাৰণে ৰাস্তাটো বনাইছে আৰু ইমান যে ৰাস্তা যে বেয়া এনিটাইম হৈ থাকে বৰষুণে ৰাস্তাটোত দিলে কিয় বেয়া হয় তাৰমানে সেই কথাটো বুজি নাপাওঁ মেইনলি ইহঁতৰ চাগে আপোনাৰ ইয়াত এত যোনটো বনাইছে বনোৱা তাত উম- উম সেইটোৱে - সেইটোৱে। উম, যোনটো ব্যৱহাৰ কৰা যোনবিলাক বস্তু ব্যৱহাৰ কৰা ল' কোৱালিটিৰ বস্তু বস্তুবিলাক ব্যৱহাৰ কৰে না সিহতি কম দামী বোৰ ব্যৱহাৰ কৰে উম।
এতিয়া যেনিবা কামটো দিলে যেনিবা এক লাখ টকা এনে ধৰি লৈছো এক লাখ টকা কামটো দিলে যেনিবা এশ মিটাৰৰ কৰিবলে আপুনি যদি সেই কামটো যদি ত্ৰিছ হাজাৰ টকাত যদি কৰি মেলি শেষ কৰি দিয়ে আপোনাৰ সত্ত দহ হেজাৰ টকা আপোনাৰ পকেতত থ'লে ত্ৰিছ হাজাৰ টকাত আপুনি কি ভাল বস্তু পাব কওকচোন বাৰু আজিকালি। মানে প্ৰায় আজি-কালি সেইটোৱে কৰে। উম। অ, যদি ভাবে আৰু এক লাখটো সেইটো বা সিহতি নিজৰ কমা বুলি বেলেগ পইচাও পালে। কাৰণ আপুনি যদি কিবা এটা কাম কৰে তাৰ বিনিময়ততো পইচা এনেও দিব। সেইটোও পালে আৰু লগতে চ যিটো পইচা চেং -চেংচন হৈ আহিছে ৰাস্তাৰ কাৰণে সেইটোও ল'লে। ভাবি চাওঁ আজিকালি। আজিকালিতো এনেকুৱাই বাৰু চবতে অ, আজিকালি এইটো ইহ এইটো যোনটো ইটা ৰাস্তা যে বনাইছে আপুনি সেইটোত ভালকে বাইকখন চলাবলে ভাল উপাই পাই নাই কওকচোন বাৰু।
নাই-নাই মইটো একদম বহুত অশান্তি পাওঁ কিয় গম পাই নাই? মানে লৰি থাকে বস্তুটো হিলি থাকে কঁপি থাকে এনেকে।
টান-টানি লৈ যায়ে হে নই?
অ, আপোনাৰ যদি বাইচেন্স যদি চিটটো যদি অকণমান যদি প্ৰব্লেম। পুৰণা মডেল পুৰণা বাইক এখন যদি চলাই যায় তাত বা পুৰণা চাইকেল এখন মানে অকমান লৰিলে বাজে যে সেইখনৰ শব্দ শুনি -শুনি যাব ঘথং- ঘথং -ঘথং কে। শব্দ শুনি যাব পোৰা।
আৰু মোক এটো কাপোৰ চবৰে চাগে দেই মোৰ মানে মই মনে। বাওঁৰলফালে টানি- টানি লৈ গৈ থাকে হাতখন মই ভাবোঁ দে আৰে স্কুটিখন বাইকখন বেয়া হল নেকি? কিন্তু নহয় ৰাস্তাটোৱে তেনেক কুৱা আহ সেখন নকবা আৰু বহুত বত জামালা উম,
তেন
দে
সেইবোৰে আৰু তোমাৰ এইবিলাক সমস্যা সমস্যাবোৰ অলপ আজিকালি বেছি হৈ আহিছে ত' সেইটো কাৰণে আমি ইয়াৰ পক্ষে আমি নিজে থিয় দিব লাগিব আৰু। সমস্যা সমূহৰ লগত নিজে এতিয়া বৰ্তমানটো এ নিজৰ বস্তুতটো নিজে খাব লাগিব আৰু এ।
নিজে চাব লাগিব সেইটো হয় উম। দিয়ক -দিয়ক অ, হ'ব দিয় -হ'ব দিয়া হ'ব দিয়া উম- উম ঠিক আছে দিয়ক ঠিক আছে।
ঠিক আছে অ।
উম -উম